হেল্ল'
হেল্ল' শুনিছে?
হেল্ল' হেল্ল' কি ৰকম
শুনিছে হয় শুনিছে
অ হয় শুনি পাইছো।
অ অ ভালে আছে আপুনি হ অ শুনিছোঁ ভালে আছে আপুনি
আছে হলো
হ এতিয়া কি কৰি আছে নো বৰ্তমান?
বৰ্তমানতো মই এনেই আছো হা।
অ ঘূৰিব ঘূৰিব যোৱা নাই নে?
ঘুৰিবটো মই যোৱা নাই
এনে কেনেকুৱা ঠাইত ঘূৰিব ভাল পায় আপুনি?
মইতো ঘুৰিব যোৱা ভ্ৰমণ কৰি মানে মই মানে বহুত এই স্পেচিয়েল জগাও নাংগে মানে আমাৰ নৰ্মেল টাইপ মানে গভৰ্মেণ্ট ন নৰ্মেল টাইপৰ মানে আমাক লোকেশ্যন বা জেইগা জাগা মানে লাগে ভ্ৰমণ কৰিব কাৰণে মানে
উম
কব বিচাৰো যে মই তাতে মানে উ ভ্ৰমণ কৰো গলে মানে আমাৰ বহুত গেজৰ দেখা পাই থাকে যে ৰুম থাকে কিবা থাকে মানে দামী দামী হোটেলত থাকে এনেকা মানে আমাৰ অমোক মানে এনেকে ভ্ৰমণ কৰিব যাব। মানে ফেচিলিটী এনে নাংগে মানে গাঁৱত মাজতে ৰুম ভাড়া বহুত পাই গেলিও হ'ব। বা তাতে মানে আজি কিছুমানে ভ্ৰমণ কৰিব যায় তাতে মানে এণ্ট্ৰিত মানে হানড্ৰেড টুহাড্ৰেড এনে লয় মানে ন একশ দুইশ বেছিকে লয় মানছ এনেকা মোক স্পেচিয়েল নাংগে মানে মই মানে যে দশ বিশছ টকা ত্ৰিশ টকা মানত যে সৰু সৰু পাৰ্ক বিলাকত যে সেইটো মানে ঘূৰে ভ্ৰমণ কৰি কিনে মই বহুত ভাল পাওঁ মানে। মই ভ্ৰমণটো মানে সৰু সৰু মানে মোৰ থিংকিং যে মই সপোন কৰো মানে খোপন কৰোঁ মানে এই সপোনটোয়ে মোক তাৰমানে সুধো খুধো তাৰমানে পাৰ্ক কেতিয়া যাম তেনেকা মানে, তাৰপিছত মানে ডাঙৰ ডাঙৰ চাবৰ কাৰণে ইচ্ছা নাই। যেনেকুৱা দাৰ্জিলিং এনেকুৱা মানে ঘূৰি ব কাৰণে ভ্ৰমণ কৰিবৰ কাৰণে মই ইচ্ছা নহয়।
অ
ইচ্ছাটো হ'ল যে সৰু সৰু পাৰ্কবিলকতে আৰ। সেটো মানে বহুত সুন্দৰ সুন্দৰ দেখা পায় না যেনে কা বাগিচা দেখা পায়। কইটা বাজিলে ফোন চোন ইত্যাদি দেখা পায় তাতে গাঁৱৰ মানুহ এটা বেছি হয় নহয় জানো।
হয়, হয় হয় হয় হয় তাত গাৱৰ মানুহ থাকে পুৰা হয়।
মানুহৰ পুৰা লগ পাই তাৰ পিছত ইয়াৰ কাৰণে মই ভাবো মানে গাঁৱৰ মানুহ। লগত মানে থাকিবলৈ ভাল পায় ইয়াৰ কাৰণে মানে মই, সৰু সৰু পাৰ্ক গিলা ভ্ৰমণ কৰা হয় আৰু না।
হা হা হা।
আ আপুনিও।
মই তেনেকুৱা মানে কি বুলি কওঁ। ওচৰৰ ঠাই তেনেকাতে যাওঁ বাৰু। প্ৰটো মানে কি বুলি ক, এনেকুৱা পাহাৰীয়া এলেকা। তেনেকুৱা ঠাইত মানে ধুৰি ভাল পাওঁ। য'ত মানে কি বুলি কয়, বেছিকে গছ গছনি, পাহাৰ। আৰু তেনেকা নদী। য'ত মানে একেবাৰে মানুহ নাথাকে আৰু একদম খালী ঠাই তেনেকুৱা। ঠাইত গৈ ভাল লাগে আৰু মানে তেনেকুৱা।
হয়।
আপনি কি কি থাইত গৈছে?
মইতো বেছি যাওঁ হয় নাই, হা-হা?
অ' যোৱা নাই অ। অ অ তেনেকৈ যাব লাগে কিছুমান ঠাইত মানে ঘূৰা ঘূৰি ফুৰালে মানে ভাল। আমাৰ যেনেকুৱা এতিয়া হিষ্টৰিকেল প্লেচ বিলাক আছে অসমত তেনেকুৱা ঠাইত গ'লে মানে বহুত যেনেকা শিৱসাগৰ ধৰি লওক গুৱাহাটীত তেনেকুৱা ঠাইত গ'লে মানে অলপ পুৰণি দিনৰ মানে নলেজ পোৱা যায়, ৰজা দিনৰ জ্ঞান পোৱা যায়। তেওঁলোকে কিমান টেকনলজিকেলি মানে বহুত ডেভলপ আছিলে আৰু সেই সময়তে ইমান
হয়।
এতিয়া সময়তে ইমান ধুনীয়া-ধুনীয়া ঘৰ বনাইছিল তেওঁলোকে আৰু যেনেকুৱা যদি আপুনি এতিয়া এ শিঙীয়া গড় যদি চাব মন যায়। কাজিৰঙা আহিও পাৰে, আপুনি জীপ চাফাৰী কৰিবও পাৰে, আৰু এদিন থাকি ৰাতিপুৱা আপুনি এলিফেণ্ট চাফাৰীও কৰিব পাৰে। য'ত মানে আপুনি জীৱ-জন্তু দেখা পাব, বহুত মানে হৰিণা দেখা পাব। যি কেইটা মানে আপুনি যিটো মানে আপুনি কাজিৰঙাৰ বাহিৰত মানে আপুনি দেখা নাপায় যি কেইটা বস্তু আৰু। আৰু তেনেকুৱাই আৰু যদি ৱাটাৰ ফল যদি চাব মন যায় আপুনি চি চিলং যাব পাৰিব। শ্বিলঙত ধেৰ ৱাটাৰফল আছে, আমাৰ নৰ্থ ইষ্টত মানে বেলেগতো আছে। আপুনি ধেৰ দেখা পাব, আৰু যদি ট্ৰেকিং কৰে আপুনি ট্ৰেকিং কৰিলে নাগালেণ্ড, বা কৰ'বাত যাব পাৰিব আৰু আপুনি।
হয়।
তেনেকুৱাই আৰু হয়। আৰু কিবা ক'ব আপুনি ট্ৰেভেলিঙৰ বিষয়ে?
ট্ৰেভেলিং মানে আজিকালিতো ট্ৰেভেলিং কৰিলে মানে ক্লাছ ছিক্সৰ পৰাই ট্ৰেভেলিং কৰা হয় মানে, মানে স্কুলৰ পৰা নে, কলেজৰ পৰা নে, ট্ৰেভেলিং কৰিবৰ কাৰণে? নহয় জানো, আমে দেখা পাই আছো যে সৰু-সৰু মাতছ বাচ্ছা কেইটা হাহ, গপ ধব্লীয়ঙী বা বৰ আগৰবাৰী ব্ৰহ্ম। কৰিব কাৰণে। মানে বহুত নলেজ পোৱা যায় তাৰানে ঘৰি ত তানে বহুত বহুত জোগা দেখা পায় বা ল কেইটা। মই তাৰ মানে একো নাজানো, বস্তুতটো মানে য কেনে জান হয় আহে মানে নহয় জানো? মানে স্কুলৰ পৰা যে ক্লা চিক্সৰ পৰা নি তাৰপিছত ক্লাছস যদি গুৱাহাটীত নাই গুৱাহাটীত মানে য খানাপাৰা কিবা কিবি। জোগা আছে এইটো মানে ৰাস্তাটো চিনি নোপোৱা আছিল তাৰমানে। তাৰ পিছত তেভেলিং কৰাৰ পিছত আৰু চিনি পোৱা হৈ যায় আৰু নহয় জানো।
হয় হয় হয় হয় হয় ৰাস্তা পদুলি চিনি পায়।
তাৰপিছত আৰু ট্ৰেভেলিং কৰা মানে ক্লাছ ছিক্স-চেভেনৰ পৰা আৰু যিটো ষ্টাৰ্টিং হয়, তাৰপিছত আমাৰ সপোনটোৱে মানে সৰুৰ পৰাই কবা গিলে মানে, ট্ৰেভেলিং কৰাই মোৰ নহল।
গটেইকেইটাৰ মানুহকেইটা আৰু সেনেকা থাকে মানে এটা এটা তাৰপিছত আৰু বহুত জনৰ আছে কিন্তু কিছুমানে ট্ৰেভেলিং কৰিব কাৰণে ইচ্ছা নাখ যায়।
হয় হয় নকৰে হয়।
নকৰে তাৰপিছত আৰু কলেজ বিলাকো আৰু ইউনিভাৰ্চিটিত ট্ৰেভেলিং কৰে ইউনিভাৰ্চিটিত। কি আছে কি নাই ইউনিভাৰ্চিটিৰ কিবা। কিবা ইছু চলি আছে নেকি কিবা। লাইব্ৰেৰত কিবা ইুচালাই আছে নেকি বা কিবা অপাৰেটেৰত। চলি আছে। যে এইবিলাক এটা মানে ইউনিভাৰ্চিটি হা ট্ৰেভেলিং কৰা যায় আৰু মানে। কলেজৰ পৰা ইউনিভাৰ্চিটি । লৈ যায় বা হলত। কেনেকাে চলি আছে কেনেকা মেটিং বনাই আছে এনেৱা মানে অ। খোলা যায় আৰু তাৰপিছত আৰু আমাৰ আ ত গুৱাহাটীত জীৱ জন্তটো দেখা পোৱাৰ। থিকে আমি নহয় জানো। হেল্ল',
অ এইফালে আৰু আছে আমাৰ ষ্টাৰ ষ্টেডিয়াম। হেল্ল', আহ ইষ্টাৰ ইষ্টাৰ, যে আৰু এইফালে আছে চাই মিয়োজীয়াম আমাৰ নহয় জানো মানে ইয়াতে চাঞ্চ যোনবিলাক যোনে তাৰমানে বহোত উম চাঞ্চৰ বিষয়ে বহুত। উ জ্ঞান পাই আৰু আহ যাই কিনে বহুত আহ ভাল পায় মানে। আহ এতিয়া আপনি অলপমান। আৰু ক'ব লাগিব সেইটো মানে মই আশা কৰিছো। হেল্ল', আপুনিও
আপোনাৰ এয়াৰটেল প্ৰিপেইড পেক অহা কালি
দা পাৰ্চন ইউ আৰ কলিংগ
ঘৰত মানে যাব